হেল্ল অহ কি কৰিছা?
এয়া মই তোমাৰ বাহিৰতে আছো ৰ'বা গা পা ধুবলৈ পাৰা নাই আজৰি হোৱা নাই। তাকে মানে এ আমাৰ ওচৰ মানে বৰমা এজনী গৰমতে মানে হাই পেচাৰ উঠি একে চিভিললৈ নিব লগা হ'ল। মানে পেচাৰ আছে যে তাকে মানুহ ত মাতি পেলাহে লৈ গৈছে তাকে ভাবিছো মানুহবিলাকো।
অ তাকেই হয় দিয়া ইমান গৰম ন। গৰমতে মানে মানুহবোৰ বেমাৰ বিলাক প্ৰেছাৰ থকা মানুহৰ কাৰণে ভয়ে হৈছে।
ভয় হৈছে মানে অভাৰ গৰম ন ভাল মানুহ বিলাকে হেৰি। এতিয়াহে তাকে ওৱান জিৱান মাতি মানুহজনী মাত বুল নাই। কি হয় ক'বলৈ নোৱাৰি মানে। গম পাইছা বহুত টান পাইছে অ প্ৰেছাৰ যদি ষ্টক। মাৰিছে মানে মাত বোল নাই নহয় এতিয়া আকৌ ওৱান জিৰ' এইট লৈ পেলাই গৈছে মৰিগাঁও হেৰিলৈ। যদি আকৌ ইয়াত নাৰাখে মানে তোমাৰ তেতিয়া হ'লে গুৱাহাটীত। পঠাব চাগে আৰু দিগদাৰ হৈছে মানুহজনক। সিহঁতো নাই মানে ল'ৰাও নাথাকে বেলেগত থাকে তাকে অলপ। যাই পেলাইহে হেৰি কৰি কাপোৰ কানি সামৰি দিছো। গম পালা কৰি ধৰি পালা গৰমতটো বহুত পৰিছে অলপ চাই চিতি থাকি।
অ। অ তাকে তাকে তুমিও ভালকে থাকিবা অলপ সেনেকে ঠাণ্ডা ঠাইত। থাকিব চেষ্টা কৰিবা।
সেইটোৱে মানে কাম কৰিবলৈ এৰিছোঁ না নাই এতিয়া মেচিন ম চিলোৱা কৰাই নাইকিয়াতো। দুকান যোৱা নাই আজি গৰম দেখিয়ে আৰু তাতে সৰু ল'ৰা। টো মানে কি হৈছে তাৰ জৰ উঠি পেলাই বহুত দুৰ্বল হৈ আছে এই তাৰ। গাতো মানে বিশেষ ভাল নহয় সেইকাৰণে কাম বন বাদ দিছো। বাদ দিবলা তোমাৰ এতিয়া বোলো নাই দেহাতটো ভালে আছে।
হয় হয় সেইটোয়ে সেইটোয়ে ভাল দেহাটো ভালে থাকিলে তুমি বহুত কাম কৰিব পাৰিবা হয় নে নহয়।
পিছতো গৈ এই কেইদিনমান মানে কালি পৰহি পৰা তোমাৰ গৰমটো দিছে আৰু দুই নম্বৰ কথা কি। কি হৈছে ল'ৰা মানে কি হ'ল এতিয়া দুৰ্বল যে পুৰা।
হয়।
গল হৈ গোটেইটো অৱস্থা খিনাই কৈ অৱস্থা নাইকিয়া, তাকে ভাবিছো মানুহ এনেকে গৰম দিলেচোন চাৰ মানুহ। জীয়াই থাকিবই নোৱাৰো।
নোৱাৰা হ'ব নোৱাৰা হ'ব অ।
তাতে এই বৰমা গৰাকীক দেখি মন টো এতিয়া বেয়া লাগি আছে ভয়ো লাগি আছে।
ভয়ো লাগি আছে অহ অহ তাকে। অহ, হয় দিয়া গৰমটো ন' মানুহ কি হ'ব এইবাৰ চাগে মানুহ। উম আধা আধি মৰিবহে নেকি আও। ন যি দেখিছো যি গৰমৰ প্ৰকোপ বাঢ়িছে।
বহুত বাঢ়িছে আকৌ আজি এতিয়া তোমাৰ থাৰ্টি চেভেন মান মাৰিলে নহয় এতিয়া থাৰ্টি ছিক্স আছে বৰ্তমান।
অহ অহ। মাৰিছে অ আমাৰ আমাৰ ইয়াতো থাৰ্টি এইট নে কিমান মাৰিছে থাৰ্টি এইট।
অ এতিয়া ধৰিলোৱা বৰ্তমান তোমাৰ ছয়ত্ৰিশ ডিগ্ৰী গৰম।
আছে চোৱাচোন। অ অ গপ গপনিত এতিয়াও মানে একে পুৰা হেৰি হৈছে আৰু গাটোত যে এনেকুৱা মানে। জ্বলি আছে নহয় গোটেই গা চা পুৰি আছে একদম। আৰু মানে কি জানানে অ লগতে গা পা ধুই নিদিবা এতিয়া।
স সেইটয়ে তোমাৰ গাু টো ধুললেও দুই মিনিট হে আকৌ গৰম লাগি আহি। সেই জগি আহে মানুহ। হয়নে অ সেইটো কাৰণে এতিয়া ঘামি থাকিলেও গা পা নুধু। মানে আৰু তোমাক কি কৈছো জানা ল'ৰা এই বফ বফ খাই হুলস্থুল। চৰ্দি কাহ নহয় জানো এতিয়া নেমু চৰবত ধুনীয়াকে বনাই পেলাই সকলোকে দিছো। খাওক বলো গাটো অলপ।
ঠাণ্ডা পৰক অ অ নেমু পানীকে খাব লাগে অ। লাগিলে অ আৰ এছ খাওক অ আৰ এছ অ আৰ এছ টো ভাল সেইটোকে খাওক এইবিলাক বাকী। কল্ড ড্ৰিংক চল্ড্ৰিং বিলাক ভাল নহয় অ',।
এইবিলাক হেৰি হৈ থাকে কিমান ভে -ভেমে জালি হৈ থাকে দেখা নাই? গোটেই হুপা কেমিকেল কিবা- কিবি, দি- দি উম সেইকাৰণে লৰাই খাবলে কাষতি পাতি আছে। মই বোলো নাই মই চৰ্বত বনাই দিওঁ ইয়া ঠাণ্ডা পানী দি ইয়া অকন খাই এ গাটো যে ভাল লাগিছে। যে অলপ হয় সেই তাকে তেনেকে খাই কৰি পেলাই বোলো ভালে গৈ গৰম দিন কেইটা পাৰ কৰি
পাৰ হক আও অ', এইবাৰ একে প্ৰথম আৰম্ভণি পাই ইমান গৰম মানুহ পথাৰত কেনে কেনেকে থাকিব হয় নে? চিন্তাই হৈছে
উম, সেইটো চাইড গৰম কেনেকুৱা হৈছে?
এ বহুত -বহুত আমাৰ এইটো চাইডেও বহুত। একে মানে এনেকুৱা লাগে হয় একে বাহিৰত ওলাই গলে যে একে জ্বলিহে গৈছে।
গৰমৰ তাৰপা হেইটো বহুত বাঢ়িছে ন'? তাতে তোমাৰ এতিয়া মোবাইলতহে দেখিছো কি ইউৰোপ সেয়াত উম, বোলে হেৰিয়ে হৈ গৈছে মানে কিবা এই গাড়ী চকা - তকা কা মানে বলি যোৱা নিচিনা অ', বলি গৈছে তাৰ পিছত তোমাৰ ছাতি লৈ পেলাই অ', হেৰি কিবা হেৰি প্লাষ্টিক চেণ্ডেল হলে গলি গৈছে। যে তোমাৰ ছাতি- ছাতি যে এনেকে লৈ গৈছে জোল চোৱা ছাতিটো সেনেকে জ্বলি গৈছে।
অ', আকৌ কিমান জীৱ -জন্তু মৰি গৈছে।
অহ, সেয়া চোন আৰু হাহাকা মানুহ বিলাকৰ ন' আমাৰ বোলো তেঁও এনেও অসমতেও যথেষ্ট অহ, সেইবিলাক মানে ভিডিঅ' তো দেখা পালো যে মানুহ সিদিনা তাকে মই কৈছো চা গৰম বিলাকৰ হেৰিটো বেছি উম, গছ- গছনি নাই যে
হও, বসতিতো বেছি ঘৰ বাসস্থান বেছি হয়নে উদ্যোগ টোক কাৰখানা বিলাক বেচ
সেই কাৰণে তাত তোমাৰ গছ-গছনি পাবলে নাই যে উম গছ-গছনিৰ পৰিমাণ নাই সেইকাৰণে।
গোটেই কেইখন ৰাজ্যৰ হপাই যিমান যি তোমাৰ হেৰি আছে দেশ আছে চবৰে পৰা আমাৰ অফ- অসমত বোলে আমাৰ অসমৰ সেইখন বহুত শীতল আৰু মানে ভাল
অহ, নো তাকে আমাৰ জলবায়ুটোৱে বহুত ধুনীয়া আৰু তোমাৰ আমাৰ মাত অহ, অসম বুলি ক'লে সেইকাৰণে বিখ্যাত কাৰণ কি জানা আমাৰ এতিয়া সাৰুৱা মাটিৰ পা আদি কৰি তোমাক ইমান ধুনীয়া আমাৰ মাটি বিলাকে বহুত সাৰুৱা হয় মানে অ', আমাৰ তোমাৰ একো মেডিচিন নিদিলেও অ', যি ৰুৱে তাকে হয় কিন্তু বেলেগত তোমাৰ সেইবিলাক নাপায় ইয়াৰ পৰা মাটি ই -ই অলপ কিনি পেলাই নিহে বেলেগত টাপত দি কিবা ৰুব উপায় কিবা কাৰণ বেলেগত মাটিয়ে নেথাকে ন', কিন্তু আমাৰ অসম বুলি ক ক'লে মানে চব চাইড দি গোটেই হোপা দি মানে অসমখনে ধুনীয়া হৈ পৰিছে নহয় এত
এতিয়া চাহ চোৱাচোন চাহপাত হয় -হয় এতিয়া চাহৰ কাৰণেও চাহ পাটচ অফ প্ৰডাকশচন আমাৰ ইয়াৰ পাই যায় হয় নে?
ঔ, এই তোমাৰ গোলাঘাট- গোলাঘাটৰ সেয়া চাহপাত হয়নে চাহপাত বুলি কলে তোমাৰ সেইখিনি বিখ্যাত দিয়াচোন।
বিখ্যাত -বিখ্যাত হয়।
চাহৰ খেত
চাহপাতৰ বাগানতো চাবাচোন অ', গৰমৰ দিনত সোমাই যাবাচোন ইমান ধুনীয়া লাগে কিবা এটা
ঠাণ্ডা পৰিৱেশ থাক
ঠা- ঠাণ্ডা - ঠাণ্ডা আকৌ মানে কি হয় চকু মানে গো গোটেই খিনি সেউজীয়া ন আহ্ মানে ভাল লাগে চায়ে কিবা এটা ভাল লাগে চো- কুৰে মানে
অ আৰু তোমাৰ সে চকু যে মানুহে যে কয় চকু ধৰিলও অকমান ধোঁৱা- জ্বলা-পুৰা কৰিছে বা অলপ দেখা কৰা যদি মানে প্ৰব্লেম থাকে তোমাৰ সেউজীয়া মানে সা আ আ মানে সেউজীয়া বস্তুতটো চাবলৈ দিয়ে। তেতিয়া তোমাক কি অ অ এতিয়া তোমাৰ কি হয় চালে মানে চকু হেৰিটো জালটো কাটা যায় বোলে।
কাটা যায় অ আৰু মানে কি হয় আমি এ অ গছ-গছ- চোৱাচোন এতিয়া গছ-গছনি কিমান ৰুব লাগে হয়নে গছ-গছনি ৰুলে মানে কি হয় গছ এতিয়া তোমাৰ ৰাতিপুৱাই ৰাতিপুৱাই ধুনীয়া এটা পৰিৱেশ পাবা তুমি। কোমল এটা হবা পাবা হয়নে তোমাৰ যদি নিজৰ চাইড অন্যত নললেও অইনততো ৰুব লাগে চবে কিন্তু নিজৰ চৌপাশটোকে তোমাৰ গছ-গছনি দি ৰ ভালকৈ ৰাখাচোন কিমান ভাল লাই লাগে।
সেইটোৱে উম আৰু তাতে তুমি যিমানে তুমি সেই ফেই ফেনৰ তলত নাথাকা কি- কিয় এ চি ৰ তলত নাথাকাকে কিন্তু বৰ বাহিৰৰ বতাহটোৰ নিচিনা হব নোৱাৰে নহয় একোৱেই হ'ব নোৱাৰে, ন গৰম যিমান দিনা থাক- অ, কিন্তু এ এটা বা বতাহ মাৰি দিলে তোমাৰ একেবাৰে- হেৰি হৈ যায়। ভাল লাগি যায় মনটো তেনেকুৱা-
মানে তুমি ভিতৰত সোমাই থাকা তাপা বাহিৰত অকণ ওলাই আহিবাচোন চাবাচোন আও ইমান ধুনীয়া বতাহ মাৰি আছে।
তাকে এতিয়া সেই ভিতৰৰ পৰা ওলাই আহিলো ন বাহিৰতে আছো। তাপা সেই বাহিৰতে বোলো উম এতিয়া বতাহটো মাৰি দিয়া কাৰণে ভালো লাগিছে দীপুৱে- বহুত গৰম আছিল যে-
হয় হয়।
চিন্তা লাগি থকা হৈছে ৰবা তেওঁ হলো ইনভাৰ্টাৰ থাকাৰ কাৰণে সেইটো এটা ধলো ডাঙৰ চিন্তা মানে লাইটটো থাকে এনে তোমাৰ লাইনো কাটি থৈ দিছে। আৰু নাথাকা সোপা কিমান হাহাকাৰ এতিয়া হয়
থয়চোন এতিয়া আমাৰ আমি এতিয়া দুখীয়া ঘৰ মা- দুখীয়া শ্ৰেণীৰ মানুহ হয় নে আমি এতিয়ানো ইনভাৰ্টাৰনো কেনেকে তৎক্ষণাতে এটা কিনো হয় নে ন সেইকাৰনে ধৰা অ সেইটো ক্ষেত্ৰত অকমান প্ৰব্লেম হয় বহুত খিনি অসুবিধা দেখা দিয়ে।
সেইটোয়ে তোমাৰ এয়া ন গৰমত বেছি লাইটটো দিব নোৱাৰে সেইকাৰণে লাইটটো কাটি থৈ দিয়ে গম পালা কাৰণ চবৰেতো ফেন ব্যৱহাৰ কৰি থাকে ইমান হলে জ্বলি যাবগৈ তেনেকে থাকিলে সেইকাৰণে মানে কি হয় আধা ঘন্টা একঘন্টা বন্ধ কৈ দিয়ে গম পালা।
ন আকৌ অ আৰু গাড়ী বিলাকো দেখিছো মানে এনেকে বাহিৰত থৈ দিয়ে ন থৈ পেলাই তাৰ পিছত যেতিয়া গৰম গৰম একে চলাই যায় একে এনে- এনেকোৱা লাগে যেন ধুৱা ওলাইছে উঠি থাকে অ
সেইটো কাৰণে সেই তেনেকুৱাই হৈছে যেতিয়া মানুহ বিলাকৰ দেহাটো হৈছে তেনেকুৱা গৰম যেতিয়া হৈছে হয়। মানুহৰ মানে কম জুৰি মানুহ বিলাকৰ পেছা উঠি উঠি পৰি গৈছে। সেইকাৰণে এতিয়া তোমাৰ এই বৰমাজনীৰ কথা কৈছো এতিয়া যদি গুৱাহাটীলে নিচে কি বা হৈছে মাত বোলে নাইকিয়া নহয় ইয়াতে গম পালা এতিয়া আকৌ খবৰ ললেহে গম পাম আৰু মনতটোও ভাল লাগি থকা নাই সেইটোক চা মানুহজনীৰ লগত গৈছে ওচৰৰ মানে খুৰী এজনী গৈছে জীয়েক এজনী গৈছে
উম উম
কিন্তু এতিয়া কি হৈছে খবৰ লোৱাই নাই ৰবা ফোন চোন এটা কৰি খবৰ লওঁহে মই
অ অ তাকে পানী চানী খাই কৰি থাকিবা আৰু মানে কি জানানে ব স্তুবিলাক মানে ঠাণ্ডা ঠাণ্ডা বস্তুবোৰ যে তিহু খাবা তৰমুজ খাবা সেই তেনেকোৱা সেইবিলাক বস্তু খাবা বুই
অ তাতকৈ তোমাৰ আৰু এটা ভাল বস্তু আছে ৰবা কুঁহিয়াৰ ৰস খোজে সেইটো খাব লাগে সেইটো বৰ ধুনীয়া বস্তু গৰমৰ কাৰণে
হয় হয় ভাল কুহীয়া ৰসটো অ খাব লাগে সেইটো মানে তোমাৰ যোনটো পেচাব জ্বলাব পৰা হয় ন সেইটো কাৰণেও বহুত ভাল কুঁহিয়াৰটো খাব পাৰিলে দিষ্টেৰীন্টও ভাল কৰে হয় হয় বহুত উপকাৰ আছে কুঁহিয়াৰ ৰসটো
ত মই তাকে কৈছো সেইটো আনিব লাগে দুগিলাচ মান খাই দিলে এইগিলাচ দুই গিলাচ
অ অ অ হয় হয় কামত আহে ন কামত আহা ব স্তুৱে খাব লাগে কাৰণ আমাৰ শৰীৰটো ভালে ৰাখিব
অ সেই কাৰণে চাই চিন্তি তাকে মই বৰমাজনী ফোনচোন এটা কৰো ৰ'বা ভৈজীয়েক তালৈ ফোনটো কৰি খবৰ লওঁ কি কৈছে যদি আকৌ গুৱাহাটীত নিব লগা হলে আকৌ তালৈ যাব লাগিব অ দিয়া হ'ব দিয়া ঠিকে আছে দিয়া হ'ব দিয়া